ত
অ কি কৰি আছ?
এ কচু অকমান কাটিব লৈছোঁ।
অ দানাৰ কাৰণে
উম দানা বনাব লাগিব, মালিকে পাতি দিব টো এ এই গোটৰাবোৰ অকমান অকমান গোটাই দিছোঁ।
অ
কি কৰিছ তহঁতি?
মাই গা ধুৱাই নে। ধুনকে গা ধৰা ওলাই আছো মই ভাবিছো এৰিলে ফোন এটা কৰিলো।
এ ইয়ে গা নাই ধোৱা ধোমহে
অ অ
কি কৈছে?
তাৰপিছত এই হেত সেই হ লৰা দাদাহঁতৰ লৰা, পথাৰলৈ যায় শন
অ
তাৰপিছতে সেইয়ে ঘৰৰ মানুহবিলাকে কি কৰিছে?
ঘৰ মানুহ বিলাকে বাইদেৱে হেৰি ভাত বনাইছে। দেউতাই এনে ঘূৰি ফুৰিছে এফালে সেইফালে আছে এনেই তাৰপিছতে কাইদেউ হাল বাবলৈ হেৰি কোৰমাৰিবলৈ গ'ল আমাৰটো আজি নগ'লে। গাটো বিষা আছে বুলি কৈছে নগ'লে আজি হি।
অ
উ তাৰ পিছতে যাব কাইলৈ যাব এদিন নগলে আও
অম আৰু নাযায় আ মোৰ চাহ অকন চাহ মা ভাতটো হ'ল আৰু ভাতে দালিয়ে হ'ল ভাজি বনাই আছে মায়ে।
অ
অ, দোকান যাবি নেকি?
ভাত কিহে বনালে ত ভাজিটো?
ভাজিতো মায়ে মোকে বিচাৰি ফুৰিছিলে আহ ৰঙালাও আগ চঙলাও আগ কিবা কিবি। আলু দুবেলাই
অ ৰঙালাও আগ ভাল লাগে খাই খাই নাই পোৱা নাই আমাৰ ঘৰত ৰঙলা আগে নাই। নোৰোলে ৰঙালাও গছ গুটি নব নিদিলে যে।
অ চাহ গছতে অ হেৰি বানা এতিয়া কি কলপচলা বনাইছে নে কিনো।
হেৰি অ বেয়া বেয়া আলু দোকানত সেয়া আলু কাটিলো তাৰপিছতে আকৌ হেৰি কচু
উম
কচু আনিছো কচু সিযাম তাৰপা টুংগুৰি দি দিম আও তেনেকে অ
অ
পূৰা খাই দিব।
অ
কচু কেইটামান আনিলো বাও।
অ। কচু গাহৰিয়ে কচু খাই নহয়, আলু-কচু।
কচু কচু ভাল পাই। পুৰা ভাল পায় কচু খাই।
তাৰপিছতে আমি। ক? হাঁহ পোৱালি, এতিয়া কেইটা ওলালে জানোঁ! মই চাইহে আহিলেহে গম পাম। আৰু ইকেইটা হেনোঁ বৰ ভাল হ'ব! হা!
কালি তাৰপিছতে, ওলাইছিলে যে আৰু আৰু কেইটামান ওলালে নে নাই?
তেতিয়া, তেতিয়া এটাহে ওলালে, হেৰি তাৰপিছত, তাৰপিছতে এতিয়া ৰাতিপুৱা এতিয়া, টোটেল চাৰিটা নে, কেইটা জানোঁ! অ'! পাঁচটা। টোটেল পাঁচটা পোৱালি ওলাইছে। ডাঙৰ পোৱালি টো একোবাৰ হেঁতৰ লগত হয়। কি পালি? সৰু পোৱালি নিচিনাকে আছে।
বা
ডাঙৰ এটা যে আছিলে, সেইটোও মানে, হেঁত, হেঁত প্ৰথমতে সিহঁতলে ভয়হে কৰিছে। ল'ৰ মাৰে নহয় সিহঁতক দেখি। এতিয়া মানে, এনেকুৱা হৈছে সিজেন সিহঁতৰ বয়সৰে নিচিনাকে একে লগতে, ইফালে যায়, সিফালে যায়।
এতিয়া হেৰি, ভাল পাইছে আকৌ।
অ'! খুউব ভাল পাই! আগতে ভিতৰলৈ আহিবলৈ বিচাৰি থাকে নহয়। অ'! এতিয়া সিহঁতক পাই বৰ ভাল পাই!
কাঁহ হৈ আছে পুৰা।
উম!
মই আজি আকৌ এবাৰ এনেই, টেষ্ট কৰি চাইছিলোঁ।
অ'!
বাইদেউয়ে কৈছিলে, মোৰ ভাগৰ এটা আছে। উম!
উম!
তাৰপিছতে, তুমি সেইটো ভুলেই নে' কি হয় বুলি আৰু
উম! উম! সিহঁততো বেয়া হৈছে। একেই ওলাল চোন।
অ'! নেটৱৰ্কটো ভালকে পোৱা নাই নেকি? নে কি জানোঁ!
অ'! তাৰপা, সেইটো হেল্ল'?
অ'! অ'! এতিয়াহে হেল্ল' বুলি কওঁতে ভালকে আহিছে।